কি কৰিছে
এ আছো
ভাত বনালে, ভাত আৰু সাধুজ্য আপুনি বনালে
বনালো খোৱাহে নাই অহা দেৰি হল যে তাৰ তাৰপিছত বোলো এতিয়া খাম আও গা ধুব গৈছে আকৌ এই কমো জ্বৰ উঠি আছে যে। উম, উম, পাঁচ-ছয় দিন মান হ'ল ছিগাই আহি চেলাইনো দি আছো, বেজিও দি আছো, তেওঁ ভালেই পোৱা নাই। আকৌ অকমান আগত ৰুটি এখন খুৱাই দিলো।
উম, আহ।
ঔষধ খাব লাগে কাৰণে।
ভালে কৰিছে, অ' আৰু মানে কি দুৰ্বল হৈ যায় যে। চেলাইনটো দিয়াতে ভাল হৈছে, তেতিয়াহে অকন গাত জোৰটো পাব।
আহ।
আপুনি যে এইয়া হেৰি মাছৰ টেঙা জোল খন কেনেক কে বনাই মাছ যে টেঙা।
অ'। এনে নেমু টেঙা দিওঁ, নেমু টেঙা দিও আও। বিলাহী-চিলাহী নিদো, নেমু টেঙা দিলে। হেৰি কৰো আও, উম নেমু দি পিঠাগুড়ি কেইটামান দি দিওঁ।
দি দিয়ে কেচা পিঠা
অ' কেচা পিঠাগুড়ি অকমান বাতি এটাত গুলি লৈ পেলাই। তেনেকে, এতিয়া কঁঠাল-কঁঠালৰ গুটি দিবা। কঁঠাল গুটি হেৰি কৈ পেলাই। উম খুন্দি পেলাই, নহয়। খুন্দি পেলাই। অ গোচাই পেলাই খুন্দি। উম অকমান কঁঠালৰ গুটি খিনি ভাজি লৈ পেলাই পানী দি তাৰ পিছত নেমু। চেপি দিলে আঞ্জাখন বৰ ধুনীয়া হয় মাছ।
হয় হয়, অ' অ' সৰু মাছ এতিয়া, অ' লোকেল মাছ ওলাইছে যে। এই পানী বাঢ়িছে যে এতিয়া মাছবোৰ উজান আহিছে আপোনাৰ?
অহ অহ অহ। তেনেকে খাবলে ভাল আও এতিয়া।
বোলো এদিন আপুনি বনাইছিলে যে ইমান ধুনীয়া লাগিছে খাই এতিয়া কেনেকে বনাই? ময়ো তেতিয়া বোলো বনাম আৰু।
উম উম। তাত ভাত কোনে ভাত তুমি বনোৱা নে কোনে বনাই?
নাই ময়ো বনাওঁ মাইয়ো বনায় আৰু। দুই দুয়োজনীয়ে বনাওঁ। মিলাই। মিলাই। অঁহ ঠাই ইয়াত তেনেকুৱা হেৰি নাই আৰু।
অ আমাৰ এইফালে একে বৰ ভকত দেখুৱাই থাকে ন?
খাই যে চবৰে হাতে নেখায়। ইয়াত আকৌ সেইটো নাই। ইয়াত আপোনাৰ ইয়াত বিয়া ভকত কৰি ল'লে বুলিয়ে মানে খাব পাৰে আৰু চবৰে হাতে চবেই খায়।
অ তেনেকুৱা হ'লে ভাল। উম উম আমাৰফালে একেবাৰে অকমান হেৰি ভাল নহ'লে। অ'হ
চাৰি নামত সোমাই ল'ব সোমাই লোৱাৰ পিছত কাৰো হাতে নেখাই নক
অহ। মানুহে এতিয়া ভাত খাব দিবও বেয়া লাগ
বেয়া লাগে আক ক'লে এই নাখাও নাখাও নাখাও কৈ থাকে যে বেছি সেইটোও বেয়া লাগে।
অহ।
ইয়াত আকৌ সেইটো নাই দিয়ক সেইটোত মানে অলপ ভাল হৈছে আৰু আৰু যি বনাই যেনেকে বনাই সেইবোৰ আমাৰ তাৰ দৰে নীতি নিয়ম নহয় হয়, আৰু
অ', এনে মা ডেকা হৈ আছে। তেনে
অ', নেকা আছে দিয়ক।
অ', মই দেখা নাই নহয়
নাই, নাই অ এতিয়া কৰিব মই এতিয়া মোৰ অসুবিধা হলে মায়ে গোটেইখিনি
অ', ইয়ালৈ আহে নে নাহে আহিলে লৈ আহিবাচোন এদিন।
অ', নিম দিয়ক মা তেনেকে যোৱাই হোৱা নাই দিয়ক তালৈ এ গ'লে মাই মানে ভাবি আছো লৈ যাও মানে যোৱাই নাই যে বিয়াত যোৱা সেইটো কাৰণে ভাবি আছো নাই মাজতে তিনি গোটেই মানে পৰিয়ালটো আকৌ চিনাকি কৰাই এদিন আনিবগৈ লাগিব।
চিনাকি হ'ব লাগে ন তেতিয়াহে এদিন আকৌ দেখা পালেও কৰ'ৰবাত ধৰিলা দেখা পালো মাতি পেলাই কৈ গলেও ন
নহব অ', এতিয়া ইমান এতিয়া ইমান খিনি ম আছে এতিয়া ক'তো নিবই পৰা নাই আৰু কি হয় ইয়াত মায়ে মই গ'লে গৈ দেউতাক অকলশৰীয়া হৈ যায় যে তাৰোপৰি কি হয় হাঁহ হাঁহ আছে তাৰ পিছত আকৌ ঘাঁহ কুকুৰা আছে গৰু আছে সেই গোটেই খিনি মানে দেউতাই অকলে নোৱাৰেগে
অ', দিগদাৰ হয় গৰু ছাগলী পুহিলে
দিগদাৰ হয় আকৌ মতা মানুহ বনাই কৰি খুৱও আপোনাৰ অসুবিধা সেইটো কাৰণে মায়ে মানে ঘৰখন এৰিবই নোৱাৰে।
এইবনুৱ
আকৌ দেউতা থাকে যে বেয়াও লাগে অকলে অকলে বিশেষকে বনাই নেখ সেইটো এটা মানে কি হয় দেউতাক বে হয়, হয়।
এনেই দুইজনী আহি পেলাই এদিন
অ', আমাৰ যে ম এ মেলা হৈছিল যে হয় মেলাতে লৈ যাম বুলি আছিলো মাক
আহ।
তাৰ পিছত যেতিয়া মানে এনেকুৱা অসুবিধাৰ কাৰণে যোৱা নহল আৰু
অ', এন এন্ত তোমাৰ মাহতৰ দেউতাক যে অসুখ হৈছিলে ভাল হৈছে হে ন, অ ঔষধ খাই আছে আও।
অ', ঔষধ মানে খাই আছে দে মুখ বাাচি আছে আৰু তেনেকে ভালে আছে এতিয়া কাম বন কৰি আছে আপোনাৰ গতিকে আৰু এতিয়া আহ যাব এদিন
উম, যাব লাগে সেয়াই সেয়াই এতিয়া
হয় তেওঁক ঘৰখন অ', ঘৰখনন এৰাটোৱে দিগদাৰ অকলশৰীয়া হলে মানুহৰ চবেই সেইটয়ে মানে আজিকালি কোনেও ঘৰ এৰিব নোৱাৰা
এই নোৱাৰে আহ তাতে উম এ ঘৰ কাম বন কৰি লও মানে আকৌ ভাত বনাবৈ হয়। ভাত কেইটা বনাই আকৌ খাই কৰিলে পেলা হলে বুলি যাব এই গৰমতে ন
অ', যিহে গৰম হৈছে আপোনাৰ মানে অ ঘৰৰ পৰা ওলাবই অ', শান্তি সদাই কৰি যোৱালে আপোনাৰ আকৌ ঘামি
উম নহয় দুপৰীয়াতে যাওঁ বুলি যাব নোৱাৰি। ন আকৌ এইফালে একে ছটা চাৰে ছটা সাতটালৈকে বেলি নবহে। উম গৰমত গোটেই দিগদাৰ যাবলে এইকেইটা দিন।
তথাপিও এটা সুবিধা আৰু দি দীঘল হয় যে দিনতটো মানে অহা যোৱা কৰিবলৈ অকন সময় পোৱা যায়।
উম তাতে সোনকালে যাব নোৱাৰি।
নোৱাৰি অ অহ। মানে গ'লে আপুনি সেই আগবেলা ভিতৰত তে যাব লাগিব নহ'লে আকৌ মানে অক ৰ'দটো কমাৰ পাছত তেনেকুৱাত গ'লেহে
আগবেলা যাবও দিগদাৰ হয় ন ভাত পানী বনোৱা খোৱা কাম থাকে আকৌ ৰাতিপুৱা স খিনি কাম থাকে
উম নকৰিলেওতো নহয় আপোনাৰ অ সকলো খিনিকে খোৱাই বোৱাই আজৰি হৈ যোৱালে
উম আকৌ এই এদিন চুটি পায় এদিন বন্ধ ভ পাই যাওঁ বুলি ভাবিলোও এলাহাহে ক সেইদিনাখন সদায় গৈ থাকো আজি কৈছে ৰেষ্ট লওঁ এই বুলি কয় আৰু থাকো যাও আকৌ খবলৈ বলে যোৱা ন এতিয়া আৰু ইহঁতৰ ছোৱালীজনী ল'ৰাটো হোৱাও খব লোৱাগৈ নাই
অহ অ অহ অহ
ললাহিনে?
অ মই গলো এদিন গৈ মানে মেলাত যে গৈছিলো সেই মেলাত যাওঁতে এতিয়া যেনিবা আপোনাৰ খবৰটো লৈ কৰি আহিলো আকৌ বা কেতিয়া সময় হয় যোৱা কৰাটোতে সেইটো কাৰণে বোলো যাওঁতে আপোনাৰ মানে তাতো গৈ খবৰ এটা লৈ আহি লগে আৰু।
অ মাকৰ ঘৰতে আছে আও তেতিয়া?
নহয় মাকৰ ঘৰতে আছ
অ অ মাক ঘৰত মাক ঘৰত ইয়াত মানে আহিলে আহি কৰি কিবা চোৱাই কৰি নাম সকাম পাতে যে আমাৰ তেনেকে চোৱাওঁতে কিবা পা পাতিব দিলে আপোনাৰ পাতি কৰি তাৰপিছত আকৌ মাকৰ ঘৰতে আছে তাই এতিয়া। ইয়াত আহি আপোনাৰ চোৱা তোৱা খেদাই এ সকাম পাতি অঁ আকৌ মাকহঁতৰ ঘৰত লৈ গ'ল। তাতো মাক আছে আকৌ হয় অ অ বহুতখিনি সুস্থ আৰু হয় হয় বোৱাৰী এজনীও আছে মানে তিনিজনী এতিয়া ধুনীয়াকে আছ আৰু আকৌ
অ অসুবিধা নহয়, ইয়াত হলে এজনী মানুহে কষ্ট পাব যে
কষ্ট হয় বা তাই হলেও সেইটো মাকৰ ঘৰ নিচিনানো কত হব ন তাত এতিয়া নকও বুলি ক'লে লেওঁ একো নাই ইয়াত মানে তাই সেইটো এটা বেয়া লাগে যে বহি পেলানো কেনেকে খায় থাকে বা কাম এখন নকৰিলেও বেয়া লাগে, অ তাই বেয়া লাগে তাই মনটো, সেইকাৰণে কৈছে ভাল হলে যামগে আও তেতিয়া কৰিব পৰা হলে।
অহ
সি আহিম বুলি আছে আৰু।
অ চিজাৰীং কৰিছে নহয় ন? চিজাইং চিজাইং ইং কৰিছিলে? অ অ অলপ দিন লাগিব ৰেষ্ট তত থাকিবলৈ ন, শুকাব কৰিব।
সেই মানে একমাহ মানতটো অলপ ভাল হয়। তথাপি এক দুইমাহ থাকি, তাৰপিছত আকৌ গুচি আহিব আৰু। উম', তাত বোৱাৰী গৰাকীও সিহতৰ ভাল যে মানে। তাকে মানে বাই ভনীৰ নিচিনা, সেইকাৰণে ইমান কথা নাই আৰু অ'।
সমনিয়া নিছিনা হল দুইজনী।
সমনিয়াই অ', সমনীয়া নিছিনা উম'একো নাই এতিয়া মাকো ডেকা হয় আছে। যে তিনিজনীয়ে কৰে আৰু, এগৰাকীয়ে কেঁচুৱটো ধৰিলে বাকী দুগৰাকী বাকী খিনি কম কৰে, বা আলহি আহিলে তিনজনী মানুহ মানে লাগিয়ে আছে কোনোবা নহয় কোনোবা গৈয় থাকে যে আলহী।
অ', তাই পৰিয়াল ডাঙৰ যে গৈ থাকিব ন'।
সেই বা হয়', হয়', অ' গৈ থাকে। কোনোবা নহয়, আম যাওঁতে সেইদিনাখন মানে তিনি চাৰিজন মান মানুহ গৈছে আমি দুজন গলো। তেনেকে মানে কোনোবা নহয় কোনোবা গৈয়ে আছে। লৈয়ে আছে আপোনাৰ।
অ', হয়', মই যাব লাগিব। এয়া বন্ধতে যাম বোলো এদিনা আও দুইজনী গৈ পেলে খবৰ লৈ আহিম। আৰু নোযোৱা মানুহ ঘৰত অকলে এদিন অকলে যাবও বেয়া লাগে ন'।
বেয়া লাগে বেয়া লাগে অ'। বা ঘপককে তেওঁলোকে বা চিনি পায় নে নোপায়, তেনেকুৱা আৰু নহলে আপুনি কাম কৰিব জেঠাইকে লৈ দুইজনীয়ে এদিন সেইফালৰ পৰা জেঠাইকো কব আৰু যাব, খবৰ এটা লৈ আহিবগে
উম, নহয় এনেবা চিনি পামেই, মানুহ চিনি পামেই বা অকলে যাব বেয়া লাগে, অ'। অ', এ, ইস্কুল বন্ধতে আমি দুইজনী যাম আৰু। অ', অ', হ'ব, হ'ব